আজি আমি ভ্ৰমণৰ কথা পাতোন দিয়া। তে মই প্ৰথম সুধিব বিচাৰিছোঁ যে তুমি ভ্ৰমণ কৰি ভাল পোৱা নে নোপোৱা?
অহ', পাপন কৰি মই বহুত বেছি ভাল পাওঁ। কাৰণ ভ ভ্ৰমণ কৰিলে আমাৰ মনৰ আনন্দ বাঢ়ে আৰু আমি ভ্ৰমণ কৰিলে বহুতো মূ অ' মুহুৰ্ত বা স্মৃতি বনাব পাৰোঁ আৰু লগতে বহুত নতুন নতুন বস্তু দেখাও পাওঁ। বা শিকিবও পাৰোঁ ভ্ৰমণৰ সৈতে সেইকাৰণে ভ্ৰমণ কৰি বহুত বেছি ভাল পাওঁ। অ', তুমি ভ্ৰমণ কৰি ভাল পোৱা নে?
অ' ময়ো ভ্ৰমণ কৰি ভাল পাওঁ। ভ্ৰমণ কৰিলে আমি নতুন বস্তুবোৰ শিকিব পাৰোঁ বেলেগ বেলেগ জাতি য'ত আমি যাওঁ দূৰৈত মই বেছিভাগ দূৰৰে কথা কৈছোঁ। কাষতো ভ্ৰমণ কৰিবও বেয়া নহয় মানে কাষতো কৰিলে আমি ক'লে গাওঁসোপা আছে, গাঁওবোৰত জৱৰ প্ৰাকৃতি পাহাৰ আৰু ন, বাকী নদী চাব পাৰোঁ আমি। বাকী তুমি যদি ভ্ৰমণ কৰা তুমি ক'ত কেনেকুৱা জেগাত গৈ ভাল পোৱা মানে পাহাৰীয়া জেগা নে প্ৰকৃতিৰ জেগা নে নদীৰ পাৰত কেনেকুৱা?
মই বেছিভাগ প্ৰকৃতিৰ প্ৰকৃতিৰে ভৰপূৰ জেগাবোৰত ভাল পাওঁ। তুমি উল্লেখ কৰাৰ দৰে পাহাৰীয়া জেগাওঁ ভাল পাওঁ আৰু নদীৰ পাৰো ভাল পাওঁ তেনেকে ধৰা বেছি গছ গছনি গছনি থকা জেগা ভাল পাওঁ। সেই কাৰণে ভ্ৰমণ কৰো ভ্ৰমণ কৰো যেতিয়া বেছিভাগ হয়তো। গাৱলৈ যোৱা হয়, কাৰণ গাঁৱতে সেই তেনেকুৱা এটা পৰিৱেশ পোৱা যায় প্ৰকৃতিৰ। তাতে বেছি আছে গছ গছনিও আছে খাল বিলো আছে। ওচৰতে সেইকাৰণে গাঁৱলৈ যোৱা হয়।
ঐ তুমিতো বৰ এ ভাল কথা কৈছা কি সুন্দৰ কথা ক'লা যি প্ৰকৃতি তুমি গাওঁতে দেখিব পাৰোঁ আৰু এইটো সত্যৰ কথা। কাৰণ চহৰতো আমি প্ৰকৃতি এতিয়া কমিয়ে যাই আছে গছ গছনি বেছিভাগ। পাকাই ইটা এইয়াতে দেখা পাওঁ। বাকী মই, বেছিকে ভাল পোৱা জেগা যদি কওঁ, মই নিজৰ পৰা মই পাহাৰীয়া জেগা বেছি ভাল পাওঁ আৰু পাহাৰৰ ওপৰত যেতিয়া আমি এই দৃশ্যখন দেখো। একদম দূৰলৈ সেইটো আনন্দ মানে মই বাকী এনেই বাকী বাকী মানে ভ্ৰমণৰ পৰাই নাপাওঁ মানে প্ৰকৃতিও মই ভাল পাওঁ। তাৰে পিছত মই প্ৰকৃতি বুলি চুজ কৰিম কাৰণ মই প্ৰকৃতি বৰ ঘূৰি ভাল পাওঁ। বাকী নদীৰ পাৰতো মই গৈ ভাল পাওঁ তাতে নাওবোৰত উঠিতো আৰু মই বহুত ফুৰ্টি কৰো নাও উঠো তাৰে নদীৰ পাৰত আমি পিকনিক যাওঁ মই পৰিয়ালৰ লগত কেতিয়াবা বন্ধু সকলো লগত। বেছিভাগ আমি বছেৰিকীয়া নহলে বছেৰিকীয়া নহয় মানে নি নিউ ইয়েৰ বুলি কয় আৰু নিউ ইয়েৰত আমি যাওঁ নহ'লে আমি উৰুকা সময়তো যাওঁ। বাকী সেইটোয়ে ক'ব বিচাৰিছোঁ বাকী তুমি এ, তোমাৰ এটা জাগা কোৱাচোন তুমি চবতকে বেছি মানে যাব বিচাৰিছা নে যাম এনে কিবা ভাবি থৈছা
মই মইতো মেঘালয় মানে যাব বিচাৰিছো কাৰণ তেনেকুৱা এতিয়ালৈকে সুবিধা পোৱা নাই তাতে যোৱা। সেইকাৰণে মই তাতে আৰু বহুটো প্ৰকৃতিৰ থকা জাগা হয় যিহে তু সকলোৱে তাতে যায় পাহাৰ পৰ্বতো বেছি আছে ত মই তেনেকুৱা জাগাত যাই ভাল পাওঁ আৰু যদি সুবিধা পাওঁ তাতেই যাম আৰু।
ঐ মেঘৰ উম। হয়, তুমি ঠিক কৈছা মেঘলীয়া জেগাত মেঘালয়া জেগাটো বৰ ঠাণ্ডা আৰু। বৰ ভাল লাগে, কাৰণ তাতে পাহাৰীয়া মানে বহুত পাহাৰ। বাকী তুমি তাতে এ বৰফো দেখিব পাৰা। ঠাণ্ডা আৰু এই এতিয়াতো গৰমৰ সময় চলি আছে ত তুমি যদি এইখিনি সময়ত এ মেঘা মেঘালয় মানে যদি তাতে তুমি ঠাণ্ডা বতৰ যেতিয়া পাবা ন। তেতিয়াতো আনন্দ পাবা। বাকী মোৰো ইচ্ছা আছে মেঘালয়ত যোৱা কাৰণ তাত তে, এতিয়া মই একো সুবিধা পোৱা নাই এনেকে যোৱা আৰু মোৰ। এই কাৰণ জাগাতটো বহুত দূৰ হৈ যায় চ' মোৰ পৰিয়ালৰ ইমান সময় নাপায়, কি ইমান দূৰলৈ যাব এনে খৰচা পাতি ইমান লাগ মানে বাচাব বিচাৰে। ইমান দূৰলৈ সেইটো কাৰণে মোৰ এটা ইচ্ছা আছে, মেঘালয় যোৱা মোৰো। বাকী মই কাজিৰঙাত গৈছিলো কাজিৰঙাত বৰ তাতেও মই এটা বহুত ভাল এটা মানে কি কয়, এ তাৰ মানে ভাল আৰু আনন্দ মানে মনেৰে মই ফূৰ্তি এটা পাইছো। মই কাজিৰঙাটো আৰু এবাৰ যাব বিচাৰো। বাকী তুমি কাজিৰঙাত গৈছিলানে?
অ, কাজিৰঙাত মই গৈছিলো। কাজিৰঙাত মানে মই পৰিয়ালৰ সৈতে যোৱা নাই। আহ, বন্ধু বৰ্গৰ সৈতে গৈছিলো। তাতে জীৱ- জন্তুও বহুতো দেখিবলৈ পোৱা যায়। আৰু গছ গছনিও বহুতো আছে। জাগা খন প্ৰকৃতিৰে ভৰপূৰ আৰু বহুতো মানে শিকিবলগীয়া কথাও আছে তাতে। ষ্টুডেন্ট বোৰে হওক বা তাতে বহুত, অ বাহিৰৰ পৰা অহা মানুহ মানে কাজিৰঙাখন চাব যায়, এশিঙীয়া গড়ৰ বাবে। সেইখন বিখ্যাত হয় যিহেতু। অ, মই গৈছিলো কাজিৰঙা।
হয়, বাকী তুমি ঘুৰিবলৈ ট্ৰেইনত যোৱা নে- নে, তুমি গাড়ীত যোৱা?
আহ ঘূৰিবলৈ অ সেইটোও মানে নিৰ্ভৰ কৰে যদি ধৰা ওচৰৰ পাজৰৰ কৰবাৰ মন্দিৰলৈ গ'লো তেতিয়া হ'লেতো অ খোজকাঢ়ি যাওঁ আৰু যদি দূৰৰ জাগাত যাওঁ তেতিয়াহ'লে ট্ৰেইনেৰে যাব লগীয়া হয়, বা বাছেৰেও যাব লগীয়া হয় কেতিয়াবা।
তুমি এনে ট্ৰেইনেদি যাই ভাল পোৱা নে?
ট্ৰেইনেৰে যাই ভাল পাও, বেছি সময় নালাগে ট্ৰেইনেৰে।
হয় মইও, অ হয় মইও ট্ৰেইনেৰে যাই ভাল পাওঁ আৰু ট্ৰেইনেৰে আমি বহুত গাওঁ গাওঁবোৰৰ মাজেদিও যাওঁ ন চ' সেইবোৰো আমি দৃশ্য দেখো আৰু আৰু বাকী বহুত আৰু আমি এ নদীৰ পাৰেৰে প্ৰকৃতিৰ মাজেৰেও যাওঁ। চ' মইও ট্ৰেইনত যায় ভাল পাওঁ। বাকী তুমি কি কয় তুমি ভ্ৰমণ কৰিলে নিজৰ লগত কিবা বস্তু নিয়া নে কিবা?
অ কুৱেশ্চনটো কি আছিলে?
কি তুমি ভ্ৰমণ কৰিলে মানে কিবা এটা বস্তু মানে থাকে নি তোমাৰা লগত মানে যিটো লাগিবই? এয়া তুমি ক'ব গ'লে ই তাক তোমাৰ কেমেৰাই যদি ডি এ চেলাৰ কেমেৰা আছে নে না কিবা এ কিবা মানে আছে তোমাৰ, কিবা মানে নিয়াই মানে এ ক'ৰবাত যদি ভ্ৰমণ কৰিব যোৱা।
আ ভ্ৰমণ কৰিবলৈ
উম।
তেনেকুৱা বিশেষ বস্তুটো নাই। কেমেৰা নাই মানে মোবাইলতে আজিকালি চব হৈ যায় সেইকাৰণে কেমেৰাত এনেকে ৰাখা নহয়। আৰু ভ্ৰমণ কৰিলে সেয়া আৰু যদি দূৰৰ জাগাত যোৱা হয় অ খোৱা বস্তু, বা তেনেকুৱা থাকি এক দুইদিন থাকিবলৈ কাপোৰ-কানি আৰু লৈ যোৱা হয়, তেনেকুৱাই।
হয় বাকী কি মই মই ভ্ৰমণ কৰিলে মানে নিজৰ লগত এ এটা কেমেৰা আৰু ছাট- টা এটা লৈ যাওঁয়েই, কাৰণ কেতিয়া বৰষুণ দি দিয়েটো ঠিক নাই। সেইটো কাৰণে মই এটা ছাতা এটা লৈ যাওঁ আৰু কেমেৰাত- টো লৈ যাওঁ কাৰণ আৰু মোবাইলটো এতিয়া বিশ্বাস নাই কেতিয়া মানে- মানে মোবাইল দি এতিয়া চাৰ্জ কেইটা খতম হৈ যায়, আৰু মোবাইলৰ- মানে সেইটো কেমেৰাটো সেইটো দৃশ্যটো মানে উঠাব নোৱাৰি যেনেকে মানে কেমেৰাৰে মাৰো। কিন্তু মই য'তে গৈছোঁ, মইও বেছিভাগ এ মোবাইল- টোৱে ব্যৱহাৰ কৰোঁ, কেমেৰাটো এনেই এনেই কিছুমান ক্ষেত্ৰত ইউজ কৰোঁ মানে। বাকী- তুমি বেছিভাগ অকলে ঘূৰা ইয়া নিজৰ পৰিয়াল ইয়া বন্ধুৰ লগত ঘূৰা? মানে বন্ধু নে পৰিয়ালৰ লগত ঘূৰা তুমি নে অকলে?
অঁ' অকলে ভ্ৰমন কৰি মই ইমান ভাল নাপাওঁ। একো অঁ মই পৰিয়ালৰ সৈতেই যাওঁ, নহয়তো- বন্ধু বৰ্গৰ সৈতে ফুৰিবলৈ যাওঁ, কাৰণ- লগ থাকিলেহে কথা পাতি পাতি ভ্ৰমণটো মানে যদি দীঘলীয়া- পথো হয় তেতিয়া হ'লে গম পোৱা নাযায় সময়ত- টো কিন্তু অকলে গ'লেতো অঁ- ৰাস্তাটো বহুত দীঘল হৈ যায় আৰু কাষত মানে- পৰিয়াল বা কোনো বন্ধু বৰ্গ নাথাকিলে। অলপমান অঁ দীঘলীয়া হৈ- যায় আৰু ৰাস্তাটো সৰু ৰাস্তা হলেও দীঘলীয়া হৈ যায়, সেইকাৰণে মই পৰিয়াল বৰ্গৰ সৈতে যাওঁ।
অ এইটো এইটো বৰ সুন্দৰ কথা ক'লা, কাৰণ যদি আমি নিজৰ- বন্ধু ইয়া পৰিয়ালৰ লগত নাযাওঁ, অ অকলে ভ্ৰমণ কৰো- তেতিয়াহ'লে ভ্ৰমণটোত সেই ফূৰ্তিটো নাপাওঁ, যোনটো আমি বাকী ব- এ বন্ধু আৰু নিজৰ পৰিয়ালত পাওঁ আৰু আমি ধেমালি- কৰি কৰি গ'লে আমি কি কয় কেনেকে সময়- তাতে গমেই নাপাওঁ আৰু নিজৰ পৰিয়াল বন্ধুৰ লগত গ'লে আমি দৃশ্যবোৰ বেছিকে আমি- বিষাককে মানে মজা লওঁ, আৰু আমি কি আমি এইটো ভ্ৰমণটোৰ পৰাই- কি আমি শিকিছো, সেইবোৰো আমি- ক'ব পাৰো সেইবোৰো আমি সুধিব পাৰো চ' এনেকুৱা মানে অকলে- কে ঘূৰি এইটো যি- যি মজা নাপায়, সেইটো মানে নিজৰ বন্ধু আৰু নিজৰ পৰিয়ালত পায়। চ' ময়ো সেইটোৱে ক'ব আহিছো যে মইও- অকলে এনে ভ্ৰমণ যদি দূৰলৈ যাওঁ, ভ্ৰমণ অকলে কৰাটো মই- সেইটো নাভাবোঁ, কেতিয়াও সদায় মই পৰিয়াল নহ'লে নিজৰ বন- ন্ধু বোৰৰেৰে লগত ঘুৰা মানে ভ্ৰমণলৈ মানে ভাবোঁ। বাকী তুমি এনেই- ভ্ৰমণ কৰিলে বা নিজে লৈ যোৱানে কিবা এনেই- তাত তাতে যি তাতে যি সেইবোৰ খাব যি- পোৱা মানে তাতে মানে সেইবোৰ মানে- থাকে ন কিবা এটা জাগাৰ বেলেগ ধৰণৰ খাদ্য সেইবোৰ তুমি খোৱা এই নিজৰ পৰাই- কিবা লৈ যোৱা মানে।
অঁ' ভ্ৰমণ কৰিবলৈ গলে নিজৰ পৰা একো লৈ যোৱা নহয়। তাৰে আঁ ঠাইটো যিটো মানে- উম, পৰম্পৰাগত খাদ্য কব পাৰি বা, তেনেকুৱা ধৰণেৰে কিবা আঁ ট্ৰাই কৰিব চেষ্টা কৰো, যদি তাতে পৰম্পৰাগত খাদ্য আছে, সেইটো মানে চাও আৰু কেনেকুৱা ধৰণৰ লাগে, ইয়াৰ পৰা লৈ জালে সেইটো আৰু অঁ ভাল নালাগে ন, সেইটো আমিতো ইয়াতে একেটা বস্তুৱে সদায় অঁহ সোৱাদ লৈয়ে থাকো, তাতে বেলেগ জাগাত গ'লে অঁ
কিন্তু আহ সেইটো মই সুধিছিলো, কাৰণ কিছুমানে মানে নিজৰ স্বাস্থ্যটো বেছি ভাবে। খোৱা বা বাহিৰত খোৱাতকে। চ' সেইবোৰে কিছুমানে লৈ যায় নিজৰ লগত। সেইটো কাৰণে মই সুধিলো, এনে মইও এ য'ত যাও তাতে যি পাওঁ তাকে খাওঁ। আৰু মইও এইটো মানে ভাৱটো ল'ব বিচাৰো, বা সেইবোৰ মানুহে কি খায় সেইবোৰ মানুহে কি খাই মজা লয়। চ' মইয়ো এই তোমাৰটো কথাৰ লগত এ কি কও অনুমিত হৈছো, বাকী এইটোৱে ক'ব বিচাৰিছো, ধন্যবাদ তোমাৰ ভাৱ চিন্তা শুনিব ভাল লাগিল।
ধন্যবাদ।